অঁ।
অঁ ', কোৱা?
অঁ', কি কৰি আছা?
এ এনেই আছো ৰবা। তুমি কি কৰি আছা?
এ মইও তোমাৰ এনেই আছো ৰবা কি কৰিবা আৰু। এনেই আৰু ঘৰতে পৰি আছো বৰ্তমান। বাকী কোৱা খবৰ-খাতি কেনেকুৱা কোৱা?
খবৰ-খাতি ঠিক থাকে চলি আছে দিয়া। তোমাৰ কোৱা তোমাৰ কেনেকুৱা চলি আছে?
অ', এই মোৰো তোমাৰ ঠিকেই আৰু চলি আছে দিয়া। বাকী তুমি এতিয়া ফিফ ৱৰ্ল্ড কাপ চাই আছা নে নাই আগতেতো চাই আছিলা। এতিয়া- সেইবিলাক মানে সেই ফ'ল' কৰি আছে নে নাই ফিফ ৱৰ্ল্ড কাপ।
নাই চোৱা, চোৱা বাদ দিছো। এই অলপ আগত- কিবা মন গ'ল গুগলত চালো এনেই এবাৰ। ৰাতিপুৱা খেল চলি আছে না, ৰাতিৰ খনতো আৰু চা হেৰি হ'লে- ৰাতিপুৱাখনে এনেই তোমাৰ চালোঁ আৰু ইস্কুল টো চালোঁ। বাকী চাব ইচ্ছা নাযায় আৰু দিয়া বাদ দিয়া আৰু সেইবিলাক। যোৱা কথা গুচি গ'ল আৰু এইবিলাকৰ টাইম খেলাইতো লাভ নাই ন সেইবোৰ।
অঁ', সেইটো হয় বাৰু, এনেও আৰু টাইম কেইটা থাকিব ইয়াতে। বাকী কি বুলি কয়- এই যিহেতু গৰম বন্ধ পৰিছে, কৰ'বাত যোৱা-চোৱা কিবা পৰিকল্পনা চলিছে নেকি মনতে? আছে এজন কোৱা মোকে।
পৰিকল্পনা সেনেকুৱা নাই ৰবা বৰ্তমান, পিছে ৰবা তুমি মোক ফুটবলৰ কথা সুধোতে মোৰ মনত পৰিল, তুমি ই ভাৰতৰ এই ক্ৰিকেট চাই আছে নে নাই কিমান ধুনীয়া খেলি আছে চাইছানে?
অ', চাইছো ৰবা চাইছো মানে কি ধুনীয়া খেলিছে এয়া ক্ৰিকেট মানে। ই ক'ব আৰু ক্ৰিকেটৰ যিটো মানে আঁহ মানে যিটো অঁ ভাৰতৰ আৰু পৰিসংখ্যাই পৰিসংখ্যাই মানে সলনি কৰি দিছে আৰু তেওঁলোকে।
আগতে আগতেটো আমি খেলা নোচোৱাকৈ মানে খেলা আৰম্ভ নহওতেই আৰু। কৈ দিছিলে যে আজি আৰু ভাৰত জিকিব ক'তনো হাৰিব। কিন্তু আজিকালি দেখোন ক'ব পাৰাতো টানেই হৈছে, সাত আঠখন খেল তোমাৰ হাৰিলে নেকি এখনতো জিকাই নাই, মই দেখাত তোমাৰ চাৰি সাতখন মানটো হাৰিলে একেলগে, তাকে কি মানে কি হৈ আছে ধৰা এক বছৰ যোৱাই নাই ৱৰ্ল্ডকাপো জিকিলে, সেই টি টুৱেণ্টিত আৰু এতিয়া দেখোন টি টুৱেণ্টিত কামেই নোহোৱা হৈ গৈছে একেবাৰে দলটোৰ।
তাকে অ কি কি হৈছে নাজানো আৰু মানে। ইমানে লেতেৰা খেলা হৈছে নে, মানে ভাৰতৰ টিমে মানে কি কবা আৰু মানে ধৰি লোৱা আমি দুবাৰ কি ৱৰ্ল্ড কাপ জিকিলো ন এবাৰ তোমাৰ। অঁ, দুইহেজাৰ চৌবিশত জিকিলো এবাৰ তোমাৰ অ ছাব্বিশত যিকিলো ন। ত' তাৰ পিছতো দে দেখা নাই খেলৰ কি যিটো। অ পৰিগণনা খেলৰ যিটো তোমাৰ। আমি আমি কি যি ক্ৰিকেট খেলি আছিলো, সেই ক্ৰিকেট তোমাৰ আমাৰ যিবিলাক সৰু সৰু টিম আছে, এই আমাকতো আয়াৰলেণ্ডে হৰাইছে ন। আয়াৰলেণ্ডৰ টিমটোৱে বাত তোমাৰ এতিয়া মোৰ এনেকুৱা লাগিছে আমাক আঁ আমাৰ লগত যি খেলা আছে আৰু জিমবাবেৰ। আমাক এতিয়া মোৰ এনে লাগে আৰু জিমাবাবে আমাক হৰাই নিদিলে হ'ল আৰু মানে। তিনিখন খেলা আছে তো তেওঁলোকৰ লগতো টি টুৱেণ্টিত অ চিৰিজ আছে এটা, ত তাতে আমাক মানে
হৰুোৱাই নিদিলে হ'ল আৰু মই তাকে ভয় লাগি আছে ৰবা, সেইটোতো হাৰিলেতো শেষে দিয়া। গোটেই খিনি কথাই
তাকে, মানে আগতে আমি ধৰা এইবিলাক আয়াৰলেণ্ড জিম্বাবৱেৰ এইবিলাকৰ লগতো খেলা চোৱাই নাছিলো মানে আমি জানোৱে আৰু জিকিবই যিহেতু আৰু কিনো চাম। এতিয়া মানে চাবৰ কাৰণেও লাজ লগা হৈছে। এতিয়া আয়াৰলেণ্ডৰ লগত দেখিছা নে তিনি খন খেলা হৈছে তিনিখনো হাৰিছে কম চে কম এখন জিকিলেও বেলেগ কথা। মানে আগতে এ যেতিয়া দুইহেজাৰ চৌবিশৰ ৱৰ্ল্ড কাপ হ'ল, সেইখন যিখন ফাইনেল আছিল, সেইখনত দেখা নাই মানে ভাৰতে কেনেকুৱা ধৰণে খেলিছিল আৰু লাষ্ট ত' তোমাৰ টি টুৱেণ্টিৰ খেলত, বাইশটা বলত বাইশ ৰাণত যদি ৰখাব পাৰে দল এটাক, ত' আজিকালি দেখোন আজিকালি দেখোন চব একেবাৰে কয় নহয় পাৱাৰ হিটাৰ বুলি একদম আহিব মাৰিব। সেনেকুৱাটো খেল মই দেখাই নাই। মানে তাৰে উল্টাটোহে দেখা পাই আছোঁ চবে, মানে আই পি এলৰ পৰা খেলুৱৈ বিলাকক লয়, লা লাষ্টত যাই কিনে তেতিয়া তোমাৰ ধৰি লোৱা নেচনেল বা ইণ্টাৰনেচনেল খেলবোৰ আহে, তেতিয়া মানে খেলিব নোৱাৰা হৈ যায় খেলুৱৈবোৰে।
হয় হয়, মানে মোৰ মতে আৰু মই তোমাৰ মতে কি নাজানো, মোৰ মতে দুইহেজাৰ চৌবিশত মানে আমাৰ কাৰণে যিটো ক্ৰিকেট আছিল বা আমাৰ কাৰণে যিটো এটা ক্ৰিকেটৰ সংজ্ঞা তাতেই শেষ হৈ গৈছিল আৰু যেতিয়া তোমাৰ আমাৰ ডাঙৰ ডাঙৰ যিবিলাক খেলুৱৈ আছিল, সেইবিলাক মানে গুচি গৈছিল আৰু তোমাৰ কি বুলি কয় যিটো তোমাৰ এখন খেল মেটছ হৈছিল আৰু বা সেইখন মেটছৰ যিটো মানে ইণ্ডিয়াৰ যিটো অ মানে, মানে কি বুলি কয় সেইটো, মানে যিটো তেওঁলোকে পাৰফৰ্ম কৰিছিলে আৰু সেইটো পাৰফৰ্ম আৰু কেতিয়াও কৰিব নোৱাৰে, কাৰণ তোমাৰ ত্ৰিশটা বলত ত্ৰিশ ৰান অ মানে তোমাৰ ৰখোৱা আৰু ধেমালি কথা নহয়তো আৰু মানে কিমান মানে আকৌ তোমাৰ এখন মানে টি টুৱেণ্টি খেলাত আৰু তাতে তোমাৰ সেই যিজন আমাৰ বেটচমেন আছিল তোমাৰ যোনে বেট ধৰি আছিল তেওঁ কি মানে ছয় চাৰি মাৰিছিল ন, ত' তাৰ পিছতো মানে এনেকোৱা ধৰণৰ এটা মানে গেম আমি সেইখন জিকিছো আৰু তাতে সেইখন কিন্তু খেল লেখত ল'বলগীয়া আৰু মানে সেইখন খেল তোমাৰ মানে এতিয়াও যদি তুমি চোৱা আৰু ৰিলত হওক বা তুমি এনেই মোবাইলত ইউটিউবত হাইলাইট চোৱা ন ত', তোমাৰ যিটো কয় ন, এটা ইং-শব্দ আছে সেইটো মানে তোমাৰ যি নোম অ সিঁয়ৰি উঠা, সেই নোম সিঁয়ৰি উঠিব সেনেকোৱা ধৰণৰ মেচ হৈছিল আৰু সেইখন, মানে এতিয়াও মনত আছে। মানে কি হৈছিল জানানে তুমি? মই কৈ আছো তোমাক কাহিনীটো শুনা, আমাৰ মই সেইখন মেটচ হোৱাৰ কাহিনীটো মই কৈছো তোমাক মানে কি হ'ল, মই তেতিয়া কি কৈছিলো মই তে গাঁৱত গৈছিলো দিয়া, মানে আমাৰ গাঁৱত আছিল পালনাম সেই পালনামৰ সময়ত মই গ'লো গাঁৱত আৰু ত' গাঁৱত যোৱাতে খেল খেলা আছিল তোমাৰ সেই ঊনত্ৰিশ অ' ঊনত্ৰিশ ঊনত্ৰিছ জুনত আছিল ন ঊনত্ৰিছ জুনত, মোৰ পুৰা মনত আছে দিয়া মোৰ পুৰা মনত আছে প্ৰত্যেকটো মুহূৰ্ত মনত আছে। খেলা আৰম্ভণি হোৱাৰ পৰা, ত ঊনত্ৰিছ জুনত তোমাৰ খেলা আছিল ন ত' যেতিয়া খেলা আৰম্ভ হৈছিল, মোটামুটি তোমাৰ ধৰি লোৱা এই চাৰে সাতটা চাৰে সাতটা মানত আঠটা মানত এনেকোৱা টাইমত আৰম্ভ হৈছিলে আৰু মানে টাইমটো মনত নাই ভালকে বাৰু, সেইখন খেল আৰম্ভ হৈছিল প্ৰথম মানে যেতিয়া খেলা চাবলৈ আৰম্ভ কৰিলো আৰু মানে একদম প্ৰথম বলৰ পৰা আছো দিয়া মানে যে টচ কৰে যে টচ ন তোমাৰ বেটিং ধৰিব ন বল দিব তাৰ পৰা প্ৰব্লেমচ মানে বহি গৈছো আৰু টিভিৰ ওচৰত আৰু তাৰ পৰা চালো ত' প্ৰথমতে আমাৰ এতিয়া আমাৰ যিটো ভাৰতৰ টিম সেইটো ভাৰতৰ দলৰ তোমাৰ বেটিং আহিল। বেটিং ল'লে ত' প্ৰথম তোমাৰ আমাৰ যিবিলাক পেলুৱৈ অ খিলাৰি আছে বা তোমাৰ খেলুৱৈ আছে সেই খেলুৱৈ বিলাক আহিলে তোমাৰ তাৰপিছত তোমাৰ প্ৰথমটো খেলুৱৈ অতি সোনকালে আউট হ'ল আমাৰ যিটো আমাৰ কে প্তেইন আছিল, সেই কেপ্তেইনটো অতি হ'ল কাৰণে আউট হ'ল আৰু। তাৰপিছত আমাৰ যিজন ডাঙৰ প্লেয়াৰ আৰু যিজন তোমাৰ আমাৰ ক'বলৈ গ'লে আৰু মানে ক'বলৈ গ'লে মানে ডাঙৰ হে ক'ব লাগিব একদম মানে বহুত আৰু প্ৰখ্যাত আমাৰ যিজন খেলুৱৈ সেইজন থাকিলে সেইজনে ভাল এটা মানে সেই খেলিলে আৰু আৰু মানে এটা অ ইনিং খেলিলে আৰু এইখন খেলাত আৰু বাকী তোমাৰ আমাৰ যিবিলাক সৰু হৰ মানে ধৰি লোৱা ক'বলৈ গ'লে সৰু বৰ ধৰি লোৱা বিশ ৰান হওক বা তোমাৰ অ এনেকে ত্ৰিশ ৰাণ পোন্ধৰ ৰাণ সেনেকে সেনেকে গোটাই কিনে গোটেই আমাৰ ভাৰতৰ টিমটোৱে এশ কিবা অহ অ এশ অ ছিয়সত্তৰ না কিবা পয়সত্তৰ ৰান কৰিলে আৰু মোৰ আৰু মনত নাই ভালকে, কিন্তু এশ ছিসত্তৰ পয়সত্তৰ ৰান কৰিলে আৰু। বাকী ভাবিলো যে অ মানে-মানে যিখন আমাৰ অ খেলাৰ যিখন মানে য'ত য'ত খেলিছিলে আৰু সেইখন মানে মানে যিখন পিটছ হয় আৰু, য'ত খেলি-খেলা পিটছ হয় আৰু, তাতে সেইখন ভাবিছিলো যে, এই এইটো ৰাণ চাগে মোৰ মতে আৰু অ' ভাৰত-অ' ভাৰতে আৰু ৰখাব লাগে, কাৰণ পিছখন মানে ইমানো সেই নাছিল আৰু মানে অলপ মানে যিবিলাক আমাৰ অ মানে অ বলাৰ আছিলে আৰু সেই বলাৰ বিলাকক বহুত খিনি সহায় কৰিব আৰু সেইখিনি ভাবিছিলো ত' সেইকাৰণে আৰম্ভ কৰিলো আৰু চোৱা ইনিং হয় বাছে কানে টো মানে টাওন যেতিয়া বেটিং কৰিব আহিল আৰু খেলা আৰম্ভ চালো আৰু তাৰ পিছত যেতিয়া মানে যেতিয়া আমাৰ বলাৰ বিলাকে বা যেতিয়া আমাৰ যিবিলাক বল দিব অহা মানুহ মানুহ বিলাকে যেতিয়া আউট কৰিলে তেওঁলোকক মানে যেতিাতো আৰু ভাল লাগিল পুৰা একদম মানে উৎসাহত আমি জাই পি উঠাই লো আৰু প্ৰথম যেতিয়া তাহ তেওঁলোকৰ মানে যিটো কয় ন অ কি বুলি ক আউট গৈছিল আৰু তেয়ানে একদম জঁপিয়াইঠিলো সনেকে সেনেকে তোম জপিয়াই জপি পাই এটা আউট গ'ল দুটা আউ গ'ল তিনিটাউট গ'ল তাৰপিত আউট যাবই নাম নাম নোলোৱা হল তোমাৰ মানে কি ছয় চাৰি মাৰিছে এটা তাৰে তেওঁলোকৰ বেটছমেনে মানে ইমান ছয় চাৰে মাৰিছে কিবা চৌবিশটা বলত ন তেইশটা বলত তেওঁ মানে যিটো কয় ন হাফ চেী যদি সেই হাফ চেঞ্চী কৰি ভাল লাইছে আৰু কি ক'বা মানে একদম ভয় লাগে গৈছিলে আৰু মানে আমাৰ এটা যি আমাৰ সেই আছে আৰু কবলৈ গ'লে যিটো আমাৰ এই এই যিটো স্পিনাৰ বুলি কওঁ ন আমি তাৰ তাৰ বলাৰত মানে তোমাৰ যি মাৰিছে আৰু তেতিয়াৰ পৰা আৰু কি কৰিলো তেতিয়া টিভি চিভি ঘৰত বন্ধ কৰি কিনে অ আমি এই যিটো আমাৰ অনুষ্ঠান আছে অনুষ্ঠানলৈ গুচি আহিলো ত' তাতে তাতে নাটক চলি আছিল তোমাৰ আমাৰ অনুষ্ঠানত নাটক চলি আছিল ত কি হ'ল তাৰ পিছত নাটকত এনে মোবাইলতটো ওলাই কিনে মেথছখন অলপ পিছত চাবলৈ আৰম্ভ কৰিলো আৰু প্ৰথমে তাতে যাই কিন্তু সকলোৰে লগত আলোচনা কৰিলো এ কি খেলিছে মানে ভাৰতৰ টিমে এ হাৰিব অমুক হব এ ভাৰতে আৰু জিকিব নোৱাৰে এনেকুৱা তেনেকুৱা কথা আৰুা দুখ লাগি আছিল মনটো সেনেকে ক'লে তোমাৰ ত তাৰ পিছত কি হ'ল তোমাৰ অ সেনকেতো গ'ল বাকী খিনি তো সেইয়ে আৰু বাকী সেইখিনি তোমাৰ সেনেকৈ আৰু জঁপিয়াই জপিয়াই যেতিয়া জিকিব আৰম্ভ হ'ল সেনেকৈ আৰু জপিয়াই জঁপিয়াই পূৰা আনন্দ ধৰে ফূৰ্তি কৰি লৈৰে জিকাৰ সময়ত
অ মও তোমাৰ এটা এটা বল চাইছো দে মই মানে সেয়া মোবাইলতে চাই আছিলো টিভিত চোৱা নাই তাৰ পিছত অ মোবাইলত চাই চাই তোমাৰ ইনিং যেতিয়া হ'ল ভাৰতৰ দলটো যেতিয়া খেলা শি গ'ল তাৰপিছত মই ল তপত চালোঁ আৰু তাৰে মই ভাবিছোঁ যে যেতিয়া আৰু মানে এনেকুৱা হৈছিল ন মানে টি টুৱেণ্টি টো সেইটো সম্ভৱে নহয় নহয় যে ত্ৰিশটা বা ত্ৰিশ বনাব নোৱাৰিব কোনোবা এটা দলে যেতিয়া সেনেকুৱা পৰিস্থিতিত আহিছিল মই ভাবিছে হ'ব দে জিকিলে জিকিব হাৰিলে হাৰিব কিন্তু খেলখন চাইছো ইয়াতে চাওক আৰু কাৰণ তোমাৰ চাউথ আফ্ৰিকাৰ দলটো মানে জিকা নাই ন বেছি আহ ত' সিহঁতৰ কাৰণেও বেয়া লাগিছিল বা আ নিজৰ দলটোৰ প্ৰতিটো থাক স ন সেইটো ভাৱটো বেয়া লগাৰ তাৰ চালো আৰু লাষ্টত যেতিয়া শেষত তোমাৰ জিকিলে তাৰ পিছত ইমান চিঞৰিছো বাপৰে বাপ সিদিনাখন মানে ক'বলৈ গ'লে আৰু সেই বিলাকৰ মুহুৰ্তবোৰ এতিয়াও মনত আছে আৰু মোৰ কিন্তু এতিয়া আৰু বৰ্তমানে খেলুৱ এ চাগে সেইবোৰ মুহুৰ্তই চাগে তোমাৰ খেলুৱৈবোৰক ডাঙৰ খেলুৱৈ বা মহান খেলুৱৈ বনাই যে। সেইবোৰ মুহূৰ্ততে কাৰণ- যিটো আমাৰ দুহেজাৰ চৌবিশত আছিল, সেইটোত কোনেও ভাবা নাছিল যে ভাৰতে জিকিব। কিন্তু তাৰ পিছতো সেনেকে জিকিছে। কাৰণ গোটেই- দলটোৱে ভাল খেলিছে বা এই প্ৰত্যেকজন খেলুৱৈ- নিজৰ সামথ অ দেখাইছে যিমান পাৰে তাতকে বেছি। কিন্তু আজিকালি যিবিলাক খেলুৱৈ সিহঁতে মানে- এই যদি আই আমাৰ যিবিলাক আই পি এল হয় বা লোকেল যিবিলাক- খে টুৰ্ণামেন্ট হয়, সেইবিলাকত যদি ভাল খেলে- তাৰপিছত ভাৰতীয় দলত যেতিয়া ছিট পাব আৰু তেতিয়া ভাবে যে হ'ব আৰু মই- মানে বহুত ডাঙৰ কিবা কি কাম কৰিলো বা মই বহুত- ভাল হ'ল বা মোৰ লগতে বহুত বেছি ভাল হৈ গ'ল বা মই চবতে ডাঙৰ খেলোঁ সেনেকুৱা ধৰণৰ এটা- মানে মনোভাৱ থাকে আৰু সেইকাৰণে বৰ্তমান সমস্যাবোৰ দেখা যায় আৰু। আহ যিবিলাক খেলাৰ ক্ষেত্ৰত- বাকী নহলে ৰাখিছো দিয়া। এই বিষয়ে আৰু কেতিয়াবা পিছত কথা পাতিম।
অঁ হ'ব দিয়া তে আৰু পিছত কি কিবি কথা পাতিম দিয়া।